হেল্ল' শুনিছা? হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
কেল্ল'
হেল্ল' হেল্ল' হেল্ল শুনিছা হেল্ল' হেল্ল' শুনিছা মই শুনি আছো তুমি শুনিছা
হেল্ল' হেল্ল'
হেল্ল' শুনি হেল্ল' হেল্ল' হেল্ল' শুনিছা মই শুনিছো তুমি শুনিছা
চো শুনি
অ অ অ কি কৰি আছিলা কি কৰি আছিলা অ অ অ অ অ মইয়ো এতিয়া এনে আছ ছিলো খোৱা বোৱা হ'ল লাঞ্চ মইও এনে আছোঁ।
লাঞ্চ নাই কৰা, কৰিম আৰু নাই নাই লাঞ্চ কৰা নাই, কৰিম আৰু
অ অ, বুজিছো। মই লাঞ্চ কৰিলো, কৰিলো। তাকে, কি কয়! আজি তোমাৰ, আমাৰ ঘৰত হাঁহ বনাইছিলে। হাঁহৰ মাং, হাঁহ মাংস আৰু ভাত। হাঁ হাঁ, হাঁহ। হাঁহ কোমোৰা বনাইছিলে।
অ অ আচ্ছা। তুমি বনাইছিলা?
মই নাই বনোৱা। ঘৰৰত মায়ে বনাইছিলে। কি কয় তাকেই ভাবি আছোঁ। বন্ধ এতিয়া। কৰ'বাত কেফলে এখন ফুৰিবলৈ যাওঁ বুলি ভাবিছোঁ। বাকি ইতিয়া কি পিন্ধো জানো তাকে ভাবি আছোঁ।
অ মানে কাপোৰটো মানে গৰমত এইকেইদিন অলপ কমফৰ্টেবল পিন্ধিলে ভাল লাগে।
কি পিন্ধো কি নিপিন্ধো লাগি গৈছে। এনে ক'ব গ'লে ড্ৰেছ নাথাকে আমাৰ ছোৱালী মানুহৰ তাত।
অ আৰু গৰম দিনত মানে যি টি পিন্ধিব‌ও নোৱাৰা। গৰম লাগে, অশান্তি লাগে।
সেইটোয়ে। তাকে ভাবি আছো, কি পিন্ধা যায় আজি। অ, ত তুমি, তুমি ওলাবা নেকি মোৰ লগত?
অ, পাৰি কালি।
অ অ অ, ঠিক আছে ওলাম নহলে
কালি উইকেণ্ডো হয়, যাব ভা ভা ভালেই হ'ব, ৱেডাৰটোও এইকেইদিন ভাল কৰি আছে।
ভালকে কাপোৰ, কিবা এটা পিন্ধিব লাগিব। তাকে জানো কি পিন্ধো ভাবি আছোঁ।
মই তাকে ভাবিছোঁ, মই সেইদিনা তোমাৰ ড্ৰেছ এটা কিনিলো, ষ্টুডিঅ'ৰ পৰা।
উম উম।
হোৱাইট ড্ৰেছ এটা, মানে এ ফ্ৰক আৰু। সেই তাকে সিটো পিন্ধিম বুলিয়ে ভাব বিছো আৰু, এইটো অলপ কটনৰো হয়, কমফৰ্টেবলো।
অ। লং লং, অ', লং ফ্ৰক নে চৰ্ট ফ্ৰক?
লং হয় লং। মানে অলপ ফ্লৰেল টাইপ আৰু।
আচ্ছা আচ্ছা। আঁঠু লৈকে আহা?
নাই তাতকে অলপ লাম্বায়েই।
অ অ অ, ঠিকেই আছে। তাক
তুমি কি পিন্ধিম বুলি ভাবিছা?
ময়ো তাকে ফ্ৰকে পিন্ধো নেকি বুলি ভাবিছো ফ্ৰক পিন্ধো আৰু এনেকে জোতা পিন্ধি লম তাকে ভাবি আছো আৰু। শেষ মানে এতিয়া ঘৰ বোৰ বিচাৰি পোৱা নাই কিনাও হোৱা নাই।
অ অ আৰু জিন্চো পিন্ধিলে গৰমে লাগে। এতিয়া।
ধোৱে সেইকাৰণে বাকী এনে কিবা কাপোৰ নতুনৰ কিবা ফেশ্বন দেখিছা নেকি আজিকালি?
ফেশ্বন আজিকালিটো তোমাৰ বেচিক বেচিকেলি তোমাৰ গৰম দিনতো আজি কালি ছোৱালীবোৰে শ্লিভলেছে বেছিকে পিন্ধে। শ্লীভলেচ বা তোম বাই এইদ হেৱাৰ প্লান্ত টেং টপ বিলাক যে থাকে। আৰু আৰু তোমাৰ টিউব অ। অ' টিউব টপ বিলাকো থাকে ন। সেইবোৰো ভাল লাগে আজিকালি। সেইবোৰে ট্ৰেণ্ডত চলিছে। আৰু তোমাৰ
আৰু বুটকাৰ জীন্চো চলিছে অ অ অভাৰ চাইজ।
অ অ আৰু জীন্ছ তোমাৰ আজিকালিতো এই জৰ্টছ বিলাক যে পিন্ধে।
জৰ্জ অ জৰ্জ বিলাক ওলাইছে বেছিকে হয়।
অ আৰু স্কাৰ্ট-টাৰ্ট পিন্ধে বাৰু। আজিকালি চবেই পিন্ধে আজিকালি মানে তোমাৰ ৱেষ্টাৰণ আৰু ডিচিটো মানে মিক্স কৰি বেচিকেলি
অ অ অ বেছিকে অ বেছিকে পিন্ধিছে অ সেইটো আৰু হেৰি কি কয় এইটো আৰু তোমাৰ এই চৰ্ট বিলাক পিন্ধি পনে বেছিকে পিন্ধা লগতে তোমাৰ এনেকা হলটাৰনেপ
অ অ আজিকালি অ সেইটো কাম কম্ফৰ্টেবল আৰু কমফৰ্টেবলো গৰমো নালাগে ভালো লাগে হৈ যায় আৰু মানে বেছি নহ'লেও হয় মানে এতিয়া ঠাণ্ডা দিনত তোমাৰ বহুত কাপোৰ লাগে এতিয়া জেকেট ধৰা কত এইবিলাক লাগে আৰু মানে অ মানে চব মিলাই পেলাই পিন্ধিব লাগে ন বুট চুট অলপমান উইণ্টাৰৰ মানে আউটফিট টো অলপ কষ্টলি হৈ যায় আৰু
অ, অ আৰু প্লাছ মানে দেখিবও ধুনীয়া লাগিব লাগিব। নিজকে চব ভাবা যায়। চব ফালৰ পৰা সেইটোয়ে। কি কয় সেইকাৰণে মানে এদৰেচ অলপ সেইটোৱে ইছু থাকে বাকী কথা নাই আৰু মই তোমাৰ হেৰিত
ইয়াৰো প্ৰব্লেম
মই কি কয় তোমাৰ বিহুৰ হেৰিত কিনিছিলো তোমাৰ এযোৰ চাদৰ মেখেলা কিনিছিলো একে কটনৰ আছিলে বহুত ধুনীয়া আছিলে এই তোমাৰ ধেমাজি কাংকান ধেমাজি কাংকানৰ পৰা।
অ।
তোমাৰ চাদৰ মেখেলা বহুত ধুনীয়া আছে। তাত ভেৰাইটিচ চাদৰ মেখেলা। আৰু যিকোনো ধৰণৰ চাদৰ মেখেলা তে থাকিব ইমান ধুনীয়া লাগিছে কাপোৰ কেইযোৰ
অ ধেমাজিৰ যে কাপোৰ বিলাক ভালে থাকে মেখেলা চাদৰ।
উম, উম চাদৰ মেখেলা অ' অ, অ বহুত খিনি ভাল লাগে। আৰু আজিকালি তোমাৰ দেখো আহ তাকে তোমাৰো দেখি থাকো ভাল লাগে ভাল লাগে। আৰু এইটো তোমাৰ এতিয়া আজিকালি চ চাদৰ মেখে খেলা এইবিলাক হেৰি ওলাইছে ফেশ্বন ওলাইছে স্কাৰ্ট বনোৱাত
অ' অ', ড্ৰেছো বনাই আজিকালি সেইদিনা দেখিলো ছোৱালী এজনী মানে গামোচা দি ড্ৰেছ এটা বনাইছে।
উম উম মানহক মানে কি গামোচা মানে এই যে আমাৰ অসমৰ শিপিনী বিলাকে বনোৱাাতো অ যোনে নিজে হাতেৰে সেইবিলাক কৰিছে সেইটো সেইকেইখন কাটি পিনি বনাব বেয়া লাগে। এতিয়া বোলে অ হেৰিবলাক অ হয় হেণ্ডমেড মানে কি কয় মেচিন মেড হ'লে তেতিয়া কথা নাই গামোচা বিলাক কাটিছে কিন্তু শিপিনী বিলাক কষ্ট কৰে ন উম, উম সেইটোয়ে আৰু এনেই তোমাৰ অ', ক্ৰিয়েটিভ ইউনিক ফেশ্বন লগাই উম, উম এইটো ইউনিকৰ কাৰণে। তে ভাল লাগে আৰু নতুন, নতুন হেৰি ওলাইছে ট্ৰেণ্ডিঙত ওলাইছে কাপোৰ কিবা কিবি। আৰু আজিকালি এনেকুৱা পুৰণা কাপোৰৰ ট্ৰেনড হেৰিতটো বেছিকে আহিছে। যে অ হেৰি মানে বস্তু কাপোৰ বিলাক ওলাইছে।
অঁ, আজিকালিতো তোমাৰ থ্ৰি-থ্ৰিফট কৰাই যায় বেছিভাগ কাপোৰবোৰ।
অঁ অঁ থ্ৰিফট কৰাই যায়।
ভাল কাপোৰে পায় আৰু মানে আজিকালি তোমাৰ এই নাইনটি নিজৰ যো নটো এটা মানে স্তাইল আছিলে, এ সেনেকুৱা মানে বটন পেন বিলাক সেইবোৰো ওলাইছে আজি
অঁ বেল বতাম, উম উম। আৰু হেৰি নতুনকে তোমাৰ, অঁ এনেকে কমৰ বেল্ট মাৰিব লৈছে
অঁ, অঁ আজিকালি আৰ্ম সেয়াও মাৰে নহয়, এইটো তোমাৰ আৰ্মত যে মাৰে। আৰ্ম লেতবোৰ, সেইবোৰো ওলাইছে, আজিকালি দেচি টোৰ লগত ৱেষ্টটাৰ্ণটো কৰিছে আৰু।
অঁ ইউনিক হৈছে বস্তুত টো ফেশ্বন সেইটো, মানে এনে কাপোৰ বিলাক ক'ব গলে অলপ কাষ্টমাইজ কৰি নিজে বনাই ল'লে বেছি ভাল
অঁ, অঁ মানে তোমাৰ অনলাইনত কিনিলে এতিয়া তোমাৰ চব কমনে হৈ যায়।
উম উম, অনলাইনত কিলে কিনিলে কমন হয়। সেইটো অলপ হেৰি লাগে, কিন্তু এনে আৰু অনলাইন কাপোৰ কিছুমান বহুত বেয়াও থাকে আহি যায় আৰু কিছুমান কষ্টলিও থাকে।
অঁ, অঁ মানে এতিয়া চবৰে পৰা দিব নোৱাৰি, কোৱালিটিও ভাল নাথাকে চাইজ প্ৰব্লেম হয়।
চাইজৰ প্ৰব্লেম হয়, সেইকাৰণে মইটো প্ৰিফাৰ কৰো বেছিকে হেৰীয়ে এইটো অফলাইন গৈ কাপোৰ চাপুৰ চোৱা অঁ, ছোৱালী মানুহৰ আমাৰ লাৰি বিদাৰি চাব, উম উম আৰু বেছিকে চুই মেলি কাপোৰ বিলাক চাই থাকিব বাৰু নহয়
অঁ, অঁ ট্ৰাইও কৰিব পাৰি, ট্ৰাই কৰি চাইজটো পাৰফেক্ট মিলাই চাব পাৰি। এতিয়া অনলাইনত দিলে চেঞ্জ অঁ, চাইজো বেলেগ আহে কেতিয়াবা। প্ৰব্লেম হৈ যায় আৰু, কি কিছুমানতটো ৰিটাৰ্ণ ও কৰিব নোৱাৰি।
নোৱাৰি-নোৱাৰি সেইটো প্ৰব্লেম হয়, তাকে তোমাৰ এনেই ল'ৰাবলাকৰ ফেশ্বনটো আজিকালি সেই সেনেকুৱা অলপ নতুন ইউনিককে ওলাইছে সিহঁতো আজিকালি অলপ হেৰি বেল বটাম পেন্ট পিন্ধে বেছিকে। হেৰিবলাক আগতছে আগত কে নতুন সেই নাইনটিজৰ হিৰ' বিলাক পৰিছে
অ -অ-অ মানে কিছুমানে মানে আজিকালি ফ'ল' কৰে আৰু ট্ৰেণ্ডটোক। কিন্তু বেছি ভাগ ল'ৰাই মানে তোৰ ইউজুৱেল যোনটো কেজুৱেল থাকে।
অ সেইটোৱে থাকে আৰু অ নৰ্মেলি যেনেক
আজিকালি আৰু অভাৰ চাইজ এইবোৰে তোমাৰ অ হোৱাইট পেন্ট বোৰ যে
উম উম বগা বগা পেন্ট বিলাক পিন্ধে হয়- হয়-হয় সেইটোত ভাল লাগে আৰু
আজিকালি ল'ৰা মানুহ ল'ৰাবলাকৰ মাজত বহুত কেপো পিন্ধে। বহুতে মানে আজিকালি আৰু বেন বেনদেনাও মাৰে আজিকালি
অ অ ভাল লাগে সেইটো দেখিবলে নতুন নতুন ফেশ্বন আৰু কি কয় এইটো কাপোৰ এনে তোমাৰ আমাৰ অসমৰ পৰা বহুত কিছুমান তোমাৰ চাদৰ মেখেলা চাদৰ মেখেলাতো গৈছে পুৰা বিশ্ব উ বিখ্যাত বাকী তোমাৰ আমাৰ যতি ট্ৰাইবেল অ তোমাৰ জনগোষ্ঠীয় কাপোৰ চাপোৰ বোৰ সেইবিলাক বহুত বিখ্যাত হৈছে আৰু লাহে লাহে
অ অ মানে আজিকালি তোমাৰ এই বড়ো কাপোৰ কাপোৰ বিলাক এইলাক মানে আগতে চিনি নাপাইছিলে। কিন্তু আজিকালি কৰে আৰু কিন্ত আজিকালি বহুত মানুহে মানে ভাল নাপায় কিন্তু ট্ৰেন্ডৰ কাৰণ কৰে আৰু ইনষ্টাত মানে তোমাৰ শ্ব অ কিছুমান থাকে জেনেলি মানে ভাল পায়। কিন্তু কিছুমান লাইক মষ্টলি ট্ৰেণ্ড ফ'ল' কৰি থাকে আৰু
অ অ আৰু কিছুমানে মানে অ কিছুমান বহুত এই হেৰিতে দেখো নহয় ইউটিউব টিভি বিলাকত দেখো বা কিছুাবা এনেকুৱা চেনেল বিলাকত বহুতে মানে এই আমাৰ অসমৰ এইবিলাকৰ বিষয়ে কাম কৰি কৰি বিশ্বত হেৰি লৈ গৈছেগৈ আৰু কাক কাপোৰ ফেশ্বনে হওক বা চব আৰু আৰু ট্ৰাইবেল বিলাকে এতিয়া বেছি মানে হেৰি পাইছে ক'ব গলে কাপোৰৰ অলপ নতুন নতুন সিহঁতৰ অলপ ইউনিক ডিজাইন। মানে ষ্টাইল বিলাক সূতা কটা ষ্টাইল বহুত বেলেগ বেলেগ হয় আৰু
আজিকালি ফেশ্বনতটো মানে বহুত চেঞ্জ হৈছে আৰু আজিকালি ট্ৰেন বোৰ মানে চ ডেইলিয় চেঞ্জ হৈ থাকে ন
উম, উম, আৰু কাপোৰৰ ক্ষেত্ৰত বিশেষ ভাবে হৈছে আৰু ছোৱালী মানুৰ কাপোৰৰ ক্ষেত্ৰত বেছি হৈছেটো। সেইকাৰণে বেছি ভাল লগা হৈছে আৰু।
আজিকালি তোমাৰ এই অ', অ', আজিকালি ড্ৰেচ বোৰো চলিছে নহয় মানে এই যে তোমাৰ বডী কণ ড্ৰেছ
অ', অ', অ', ছোৱালী মানুহ সেইটো পাই সেইটোয়ে ওলাইছে ৱেষ্টাৰ্ণাইজ কৰিছে বস্তুতটো পশ্চিমীয়া হেৰিত। এইয়ে ভাল লাগে আৰু কাপোৰৰ এতিয়া গৰম দিনত আমাৰ ছোৱালী মানুহৰ বিশেষ ফ্ৰক চকে পিন্ধা যায় আৰু এইবিলাক।
অ', মানে লুজ ফ্ৰক বা টি চাৰ্ট।
উম গৰমৰ কাৰণে সেইটোয়ে হৈছে আৰু, তাকে এতিয়া তোমাৰ কাইলে তুমি ওলাবা নহলে মোৰ লগত।
অ', কালি যাম বুলি ভাবিছো।
কাইলে যেতিয়া ওলাম তেতিয়া ভালকে একদম ধুনীয়াকে ড্ৰেচিং এটা আমি ড্ৰেছ পিন্ধি যাম আৰু। ভানে কাপ কাপোৰ কানি পিন্ধি গৰমত, ঠিক আছে ঠিক আছে দিয়া বাৰু ৰাখিছো এতিয়া। উম, উম, দিয়া অ', বাই বাই উম।